হেল্ল' অ' দিৰ্বাথ ক।
অ' ভালে আছ?
আছো দে, তই আছ?
আছো আছো, চব ঠিকে আছে? উম বহুত দিনৰ মুৰত কথা পাতিলো।
তাকেতো। আজি কি মনত পৰিল আজি?
আবে এনে আৰু, এ বিশেষ মানে কি, কি আৰু খাবলৈ অলপমান কিমান দিন আৰু ফোন নকৰিবি তোৰ ফোন নকৰ এ, ফোন নকৰ এ পাহৰচ এ ফোন, বুজি পাইছো এনকে চবেই ব্যস্ত দে চোন, অবে। অবে তোৰ কি হ'ব বে, মই এটা, এটা এচাইনমেন্টত বনাইছিলো হা। মানে, দেখালে আৰু। টেকনলজিৰ ওপৰত মানে ভাল বেয়াটো। তাকে ভাবছো কি, মই মানে বুজি পোৱা নাই তাকে আলোচনা কৰো।
টেকন'ল'জি, ছা টেকন'লজী দি আমাৰ বহুত কাম সহজ কৰিছে আজিকালি। টেকন'লজি দি আমাৰ, বেয়াও কৰিছে বহুত বেয়াও কৰিছে, কিন্তু আমি মানে টেকন'লজিটো স মানে ব্যৱহাৰ কৰিব আমি জানিব লাগিব। জোন আমাৰ জানা। আমাৰ যুৱ প্ৰজন্ম। উঠি অহা যু যুৱ প্ৰজন্মই জানে। টেকন'লজি জোনবিলাক নাজানে, জোনখিনি নাজানে আমাৰ। অ, মা দেউতাতো বয়স সি নাজানে বাৰু ইমান ভাল কিন্তু আমি। জানো জোনখিনি জানো আমি, জোনখিনি জানা কাম আমি টেকন'লজিৰ থ্ৰু দি, আমি সহায়েৰে বহুত ভালকে, আমি আগুৱাই লৈ গৈ আছোঁ।
অ।
এতিয়া বৰ্তমান, বৰ্তমান এতিয়া চা, বৰ্তমান তোৰ এতিয়া এ আই ওলাইছে।
উম।
আমি এ আই দি কিমান আমাৰ, কামবোৰ সহজ হৈ আছে।
বহুত বেছি।
বহুত বেছি সহজ হৈ আছে কামবোৰ। আমি ধুনীয়াকে আমি কামবোৰ লৈ গৈ আছোঁ আগে আ মানে আগুৱাই পেলে। এতিয়া, অফিচতে হওঁক। বা ক'বাতে হওঁক। এ আই চবতে আছে আৰু এ আই জানাতো বহুত মানে আমাৰ বাবে দৰকাৰী।
দৰকাৰী হয় বাৰু, কিন্তু আজিকালি মানুহৰ সহজো হৈছে কামবোৰ। তেনেকে, এই মেইনলি এই এ চি বাছ কেইখন। টেকন'লজি বুলি ক'ম, আগতেটো নাছিল গৰমত তই যা এই গৰমখনত। এই নৰ্মেল বাছ কেইখনত নৰি গৰমৰ মানুহ পাগল হৈ যায়। এ, এ চি বাছত কেইখনত আৰামছে যিমান মানুহ হলেও কথা নাই। এ চি। আৰু চোৰৰ ভয় নাই চিকিউৰি চি চি টিভি টো চুৰ নহয় পকেট পকেট মাৰ নাই
এতিয়া মই তোক এটা ধুনীয়া এটা উ উদাহৰণ দিও আমি সদায় চাই থাকো যিহেতু আমি ক্ৰিকেট খেল চাওঁ এতিয়া তইয়ও চা ক্ৰিকেট খেল ময়ো চাও ক্ৰিকেট খেল ক্ৰিকেট খেলত আমি যেতিয়া আউট এটা হয় আউট হোৱাৰ পিছত যে তে ৰিভিউ লয় আগতে তৌ ৰিভিউ চিষ্টেমটো নাছিল আগতে আছিলে জানো তই তই যেতিয়া কপিল দেৱতৰ খেলা চাইছিলে তেতিয়া সেইটোৱে কিন্তু এতিয়া ৰিভিউ আহি গ'ল ন এম্পায়াৰো ভুল হৈ যায় এম্পায়াৰটো মানুহেই হয় আমি মানুহে হয় মানুহ ভুল হ'বয়ে কেতিয়াবা কিবা চকুত মানে কমকে দেখা পালে কিবা দেখা পালে যিমান যিহক ইমান ফাষ্ট বলিং আহে কিমান মানে মানে জৰত যায় বলটো পেটত লাগিছে নাইটো গম নাপায় ন যিহেতু টেকন'লজী আহিছে টো স্ক্ৰীনত খাও পৰাকৈ এতিয়া কিমান সহায় হৈছে কিমান ধুনীয়াকে আগুৱাই গৈ আছে আগতেতো সেনেকেতো বহুত আউট দিছে আউট নোহোৱাটো
এইটো কি এইটো এটা কিমান ধুনীয়া এটা হেৰি আৰু সেনুকোৱাকে
আৰু আৰু চবতকে ভালেখিনি স্কুটি বাইক যেনেকে তেলৰ যি দাম বাপৰে বাপ নতুন কিবা বাইক কিনিলেটো নৰ্মে নৰ্মেল বাইক কিনব অ বুজিছো ত স্পীড নাপাবি সিমান ইমান স্পীড নাযায় ক'ত আজিকালি ওলাইছে ডে টু ডে ডেইলিতো ভাল ভাল গাড়ী ওলাই আছে বাইকো ওলাই আছে যোন বোৰ পেট্ৰ'ল ডিজেলত কেও ভাল লে আৰু ইফিচিয়েণ্টৰ স্পিডো আছে
হম হম এতিয়া এটা কথা কওঁ আমাৰ নিজৰ আমাৰ ভাৰতত সেইটো বস্তু অহা নাই আ নন চালকৰ গাড়ী মানে চালক নথকাৰ গাড়ী চালক নোহোৱাকৈ গাড়ী চলাই চালক আছে তাতে আছে বাই ভাল আছে? এইটো বস্তু কিন্তু বহুত মানে ভাল আৰু, বহুত আগুৱাই গৈ আছে চাইনাখন। আমাৰ ভাৰতখনো গৈ আছে, ভাৰতখনো বহুত ভাল হৈ আছে। জ মাৰি দিয়া ৰত পিছে পিছে গৈ আছে। চাইনাৰ বিস্কুট, পিছে কিন্তু সময় লাগিব অলপ ভাৰ ভাৰতত। টেকনলজিটো হেৰি কৰ এতিয়া ভাৰতত আই আ আহিছে কিবা আহিছে বহুত কিবা কিবি আহিছে এতিয়া।
হয় বাৰু। সময় মানে তোৰ, এই বস্তু ট্ৰফিক চিগনেলবোৰ বহুত ভাল হ'ব লাগিব আৰু এ আই দি চলিবৰ কাৰণে ৰাস্তাবোৰো
ৰাস্তাবোৰো ভাল হ'ব লাগিব, এইটো হয় কিন্তু। হুম হুম
চাফা ৰাস্তাত মা তাতে মানে কেনেকুৱা? তাতে পুৰা একদম পুৰা পিয়ৰলি সেই ন চব ফালে লিংক আছে, একো মানে সেই নাই। যে এইটো লেফ্ট ৰাইট গ'লে এ না গাদ্ধা আছে নে কিবা গাত আছে, না কিবা আছে একো নাই। ইয়াতে যদি দিয়া হৈছে আৰু, মানে সময় লাগিব আমাৰ।
সময় লাগিব, ইয়াতে হ'ব ইয়াতে হ'ব উম বেছি আমি দূৰত নাই, সেইটো আমি পাঁচ বছৰ অমম মানৰ ভিতৰতে আমাৰ সেনেকুৱা হ'ব বুলি মই আশা ৰাখিছোঁ, হ'ব লাগে মানে। আমাৰ যুৱ প্ৰজন্মই বহুত মানে ভাল ভাল শিক্ষাৰ্থী মানে আগুৱাই গৈ আছে। এ আই ক্ষেত্ৰখনত। মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই গৈ আছে ইয়াতে, তেখেতসকলে কৰি কৰিব বুলি মই আশা ৰাখিছোঁ। এ কৰিব, আগুৱাই লৈ যাব।
উম, সেইটো হয় আৰু ডেভলপ হৈ থাকে কাৰনটো মানুহবোৰ বেছি ডিপেণ্ড হোৱাটো বেয়া। আজি কালি যেনেকে চেট জিপিটি হওক গুগ'ল জেমিনায় ইমান ইমান ডিপেণ্ড হৈ গৈছে মানুহবোৰে।
ডিপেণ্ডেট হ'ব নালাগে ডিপেণ্ডেণ্ট হ'ব নালাগে। আৰু আজি আজিকালি বস্তু এটা বেয়া হৈছে, টেনলজি আজি হেতু পাতি আছো আমি, মই কৈ দিওঁ এইটো কথা আগতে মানুহে মানে কি হৈছিলে ফোন মোবাইল নাথাকোঁতে কিন্তু নিজে মানে এটা কিবা এটা কেলকুলেশ্যন কৰিব লাগে, এই চাপ'জ মই এটা কও কথা কৈ আছো, আ ষাঠি যোগ চল্লিছ আমি মুখে মুখে জানো যে এইটো এখন এশ হয় হয় ষাঠি যো চল্লিচ কিন্তু আজি কালি কি কৰে কেলকোলেচ টো থকাৰ কাৰণে কেলকুলেশ্যন মাৰি দিয়ে ষাঠি যোগ চল্লিশ মান মানুহে মানে নিজৰ এইটো মগজুটোৰ মগজতো নখটাই মানে এইটো। আহিছে যে এইটো বস্তুটো মোবাইলত আছে সেইটো বস্তুটো।
এনলি তো অ। মেইনলি তোৰ সেই কি হয়, ষ্টুডেণ্টবোৰে কি কৰে সেহেতে পঢ়াৰ ক্ষেত্ৰত ছেট জি পি টি ইউজ কৰে, কিতাপ নিকনে কিতাপ নপঢ়ে আজিকালি চব অনলাইন। এই কিবা এটা টপিক বুজি পোৱা নাই ডাইৰেক্ট ছেট জি পি টি ত। অ', খ ইউজ কৰিব লাগে। ন্তটো নিজৰ আগৰ যোনটো ট্ৰেডিচনেল মেথড এইটো ইউজ কৰিব লাগে। বুক পঢ়া কিতাপ পঢ়ি কিতাপ পঢ়ি যোনখিনি জ্ঞান অধ্য়ন কৰি পায় সখিনি বেছি ভাল মইতো মইহেনেকে মই এ আই বেছি ইউজ নকৰোৱে।
নাই নাই এইয়াই ইউজ ইমান নকৰিবি, নিজৰ অলপ নিজৰ অলপ উ নিজৰ আমাৰ ভগৱানে দিয়া আমাৰ মগজুতটো আছে যিতু আমি নিজৰ মগজু ফটাম ন? যদি কিবা কাৰণত পোৱা নাই সেইটো ভাবিলোঁ, ভাবিলোঁ, ভাবিলোঁ, চেষ্টা কৰিলোঁ চেষ্টা কৰি কৰি পোৱা নাই আমি টোৱা নাই তেতিয়াহ'লে আমি আমি যাম হেৰিত ছেট জীপ
কাৰণ অলটিমেটলি এয়াইটো মানহে বনছে। মানুহে বনাইছে মানুহে যদি বনাইছে আমি কিয় নোৱাৰো আমি আমি বনাইছো।
উম, ঠিক কথা কৈছো সেইটোৱে কথা, আৰু এটা কথা টেকনলজি কিমান আমাৰ আপগ্ৰেড হৈছে ভাল হৈছে। আমি কুবাৰতনো নতুন জগাত যাবা লাগে আমি কৰবাত ফুৰি আছোঁ, আমিত নতন জগাটো আমি নাজানো ভালি যাব লাগে। আমি মবাইলদি গুগল মেপ ওলাই ওলাই গলো আগতে মানুহে কি কৰিছিলে সুধি সুধি গৈছিলে এইটো এ গছজোপা আছে তাতে গছজোপা আছিল নে নাই নাচ নাই যদি নহ'ব আগৰ দিনত তেনেকুৱা আছিলে ন? গজোপা কাট তি দিলেন্তু সেইখিনি জো নহয় সেইখিন জেগাটো চিন কেনেক ৰাখছিলে কিন্তু আজিকালি আমাৰ গুগল মেপেদি বহুতখিনি সহায় হৈছে আমাৰ টেকন'লজিৰে বহুত বহুতখিনি সহায় আমি নতুন এটা জাগা যাব লাগিলে মানুহ সুধিব নালাগে আজিকালি কেতিয়াবা গুগল মেপো মানে কাম নকৰে নক কিন্তু তথাপিও অঁ তথাপিও আমাৰ কেতিয়াবা সেইটো হয় কিন্তু সাধাৰণতে নহ নহয় আমি গুগল মেপ বহুতখিনি মই মই নিজে কি ু গুগল মেপেদি বহুতখিনি নতুন নতুন জেগাত গশু মানে বহুত ভিতৰৰ জগাত গৈছো গুগনবেী মোক প্ৰব্লেম ইমান দিয়া নাই ইমান দিয়া নাই কেতিয়াবা দিছে বাৰু দিলে মানুহ ঘুটিল ল আৰু সেইটো আৰু কি উপায় নাই
কিবা তো কাম খোৱা খাব মন থাকিলেও খাব পাৰো অনলাইন চুইগি জমেট' মাৰি পেলাই অাৰ আজিকালি আজিকালিো কিবা মই পাইছো এই জিঅ' হোৱাটছপত জৃহসখন আই পি এল ছিজনত লিংক কৰি দিছে ছুইগিত চাই চি সুগি আপ্তুল খুল অভিযান অ ডেইলি ডেইলি বস্তুবোৰ আমি কেেইৈছে নাই ন আৰু কম কম দামত কম দামত কম দামত পায় আৰু কমাই দিছে অফাৰ লগাই
ব আচো এইটো একদম সুন্দৰ আহ
তোৰ এইফালে স আজিকালি সেই বহুত নাই লাইফটো ইি কৰি দিছে আগতে বেছি সাৰ আজিকালি মানুহ ৰেষ্টুৰেন্ট সাবছে চব ছুই কি
চব চুইদি দিয়ে চব চুইদি দিয়ে আৰু আজিকালি এটা বস্তু মই অহ তই তইয়োতো জান, মই নিজেইটো বাৰু আজিকালি ব্লিনকিত অহাৰ পৰা আমি অৰ্ডাৰ দিওঁ
অ সেইটোতো আজিকালি মানে গ্ৰছাৰী বস্তুতটো হৈ গৈছে চব গ্ৰ'ছাৰীৰ পৰা হওক।
লাগে চাৰ্ট লাগে আমি আগতে দোকানত গৈছিলোঁ আমি, আজি আজিৰ পৰা কিমান বছৰ, তিনি চাৰি বছৰ আগত দোকানত গৈছিলোঁ যেতিয়াৰ পৰা ব্লিংকিত আহিলে অ আমি সকলো মানুহে আমাৰ কি কৰিছে ডিংকিতৰ যিহেতু ডেলিভাৰী। তাৰ মানে দুৱাৰ মুখলৈ দিয়ে পুৰা একদম। আৰু দছ মিনিট, পোন্ধৰ মিনিটত আহি পাই দছ, পোন্ধৰ মিনিটত তাই আহিপাই সেইকাৰণে গোটেই মানে অনলাইনে দিয়ে চব, চব অনলাইন হৈ গৈছে এতিয়া। সেই টেকন'লজী কিমান আপগ্ৰেড হৈ গৈছে এতিয়া।
ৰবিবাৰে ৰবিবাৰে দেউতা হতে বজাৰ কৰিব যায় ৰাতিপুৱা আজিকালি সেইটো নে আজি কিবা, কিবা লাগে সেইটোৱে তোৰ, চব ব্লিংকিত হৈছে, আগতেটো ফ্লিপ কাৰে আছিল অ এমাজন প্ৰথম সেইটোতো ওলাইছে অনলাইন অ বুক অ সেই কৰা হৈছে অ বেছি বছৰ হোৱা নাই দুই বছৰমান হল নি?
দুই বছৰমান হৈছে অ', নাই সেইটো বস্তু বহুত ভাল হৈ আছে কিন্তু, বহুত ভাল হৈ আছে আমাৰ জীবনটো মানে কি হৈছে মানে কি মানুহৰ সহ, সহজ কৰি আছে, যিমানে সহজ কৰিছে সেইটো এটা বেয়া, আমাৰ মানুহবোৰ এলেহুৱা হৈছোঁ কিন্তু।
আচ্ছা
কিবা এটা ভাল থাকিলে কিবা এটা বেয়াও থাকে
টিকেটৰ পৰা বাছৰ টিকেট ট্ৰেইনৰ টিকেটলৈ চব
অনলাইন আছে, আমি মানুহবোৰ এলেহুৱা এলেহুৱা হৈ আছোঁ লাহে লাহে, কিন্তু নিজে অলপ কষ্টও কৰিব লাগিব যিমান যি হওক। যিমান যি টেকন'লজি আমি, আমাৰ দিন যিমানে যাই আছে টেকনলজিটো আপলেড আপগ্ৰেড হৈছিল ন? নতুন নতুন আৰু টেকনলজি কিমান কি আহিব। বহুত বহুত আহিব এতিয়া আৰত মই আমি শুনিব পাইছোঁ ই যে আমাৰ আ মানে উৰি আহি পেলাই ডিলিভাৰী মানে ঘৰত আ বস্তু থব মানে ফ্লাইং এটা বস্তু আহিব বুলি মহ শুনি আছোঁ সেইটোত দুই হেজাৰ ত্ৰিশ আ পয়ত্ৰিশ। হ'ব বুলি। শুনি আছোঁ এইটো জাপানত আছে। কি ইয়াতে হ'ব বুলি শুনিছোঁ। অসম ভাৰতত আমাৰ। কিন্তু কেতিয়ালৈ হ'ব গম নাপাই সেইটো আহিলেটো আৰু ক বহুত বহুত মানে আ ফাৰ্ষ্ট হ'ব আৰু এইটো। বস্তুটো মানে উৰি আহিব লগে লগে তাৰ পৰা।
সদায় ভালি থাকিব সদায় মাত্ৰ এনভাইৰণমেণ্টটো পৰিৱেশ জলবায়ু নষ্ট নকৰিলে হ'ল।
নকৰিলে এইটো নকৰিলে একদম একদম অ।
দে আৰ দে।
দে তেতিয়াহ'লে, অ তই এছাইনমেণ্টটো কৰ কিবা লাগিলে মোক জনাবি।
উম দে হ'ব দে ৰাখো হা দে।